হেল্ল' অ'। কোৱা।
কি কৰি আছাহে?
এ আছো ৰবা এনে বহি আছো আৰু ঘৰৰ ভিতৰতে তুমি
মইয়ও আছো দিয়া এনে আছো বাকী খবৰ পাতি ভালনে
খবৰ পাতি আৰু কি চলি আছে দিয়া তোমাৰ কোৱা
মোৰতো ভাল বেয়া নহয় দিয়া পিছে তুমি কালি এইটো নিউজত যে প্ৰগ্ৰেমটো আহিলটো চালাে নাই
উ কিহৰ ও পৰত
এই আমাৰ যিটো অসমৰ যিটো এ শেঙাাগৰ তাৰে পৰা এটা প্ৰগ্ৰেম চলি আছিল ত বৰ গুৰুত্বপূৰ্ণ কথা মানে এটা আলোচনা কৰা হৈছিল তুমি নাচালা নেকি চাব লাগিছিল
অ মই নাচালো দিয়া মানে মই অলপ মানে বি বিহি আছিলো আৰু ব্যস্ত আছিলো ত' সেইকাৰণে চাগে চোৱা নহ'ল আৰু মোৰ বাকী তুমি কি কি চালাহে কি কি ক'লাতে কোৱাচোন অলপ মোকো
সেনেকুৱা বিশেষ মানে তুমিতো জানাই মানে অসমখনতো এশেঙা গড়ৰ বাবে বিখ্য্াত নাই গোটেই বিশ্বত ত' তাৰে বিষয়ে কৈছে আৰু যে তোমাৰ এশেঙা গড় ক'ত ক'ত পোৱা যায় বা ধৰা আমি কেনেধৰণে সংৰক্ষণ কৰিব পাৰো বা চোৰাং চিকাৰীৰ পৰা কেনেদৰে দূৰত ৰাখিব পাৰো বা চোৰাং চিকিকাৰীৰ বিপৰীতে আমি কেনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰিব পাৰো সেনেকুৱা ধৰণৰ কিছুমান কথা কোৱা হৈছিল বাকী তুমি তোমাৰ স হিচাপত কি কথা আৰু তুম বাৰ খালি যিহেতু অনুষ্ঠানটো নাচালা ত তুমি এনেকুৱা ভাবানে যে আমি ধৰা আমাৰ যিটো এশেঙীয়া গড সেইটো সংৰক্ষন কৰাটো জৰুৰী বুলি ভাবানে
কিয় নাভাবিমনো এইটোতো আমাৰ কাৰণে চোৱা অসমৰ কাৰণো এশিঙীয়া গড় জানাই তুমি কিমান মানে গুৰুত্বপূৰ্ণ আৰু বা বিখ্যাত জনবিখ্য্াত হ অসমীয়া যিটো যিটো অসমীয়া এশিঙীয়া গড় আছে অসমৰ অসমৰ যিটো এশিঙীয়া গড় সেইটো জন পৃথিৱী সটো চবেই জানে সেইটো তোমাৰ ত' পৃথিৱীৰ সকলো মানুহে জানে ত' এইটো যদি আমি সংৰক্ষণ নকৰো তেতিয়াাহলে চোন আমাৰ যিটো সম্পদ এক অমূল্য় সম্পদ বুলি ক'ব পাৰি আৰু এই অমূল্য় সম্পদটো যদি নোহোৱা হৈ যায় তেতিয়াাহলে অসমৰ চোন যিটো অস্তিত্ব অস্তিত্বৰ অ চোন এটা অমূল্য সম্পদ নোহোৱা হৈ যাব আৰু ক'বলৈ গ'লে তোমাৰ এই সংৰক্ষণটো আৰু এটা কাৰণে কৰিব লাগে কাৰণ চোৱা তোমাৰ এই যিটো পৰ্যটক ব্যৱস্থা এই পৰ্যটক যিটো উন্নয়ন এই পৰ্যটন উন্নয়নটো ধৰি ল তোমাৰ কাজিৰঙা হওক বা অন্যয়ান্য যিবিলাক আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে অভয়ণ্য আছে সেইবিলাকো তুমি মানুহে কিয় মানে চাবলৈ যায় এই এশিঙে গড় চাবলৈ যায় বা অন্য়ানয় যিবিলাক জীৱ জন্তু আছে সেইবিলাক চাবলৈ যায় সেইবিলাকে নাথাকিব আহ এখন হাবিত বা এখন তোমাৰ উদ্যানত তেতিয়াাহলে মানুহে চাব কি যাব আৰু সেইবিলাক নাথাকিলে পৰ্যটন উন্নয়ন কেনেকে হব ত বাহিৰৰ মানুহ কেনেকে আহিব বাহিৰৰ মানুহ এতিয়া আহিলে আমাৰ কি যায় অসমৰ কি জানে আৰু বাহিৰৰ মানুহ এশিঙীয়া গড় সেইটো জনবিখ্যাত বুলি সকলোৱে জানে সেইকাৰণে চাবহে সকলোৱে যে সেইটোোৱে নাথাকে সেইটো যেি সংৰক্ষণ কৰি নাৰাখো তেতিয়াাহালি পৰ্যটনৰ উন্নয়নৰ লগতে আমাৰ যিটো অসমৰ যিটো এটা বিশেষ অস্তিত্ব সেই অস্তিত্বটো নাইকিয়া হৈ যাব ন
হয় দ বৰ গুৰুতৰ্ এ এশেঙীয়া গৰৰ বুলি কথা ক'লে আৰু এ মোৰ মনত আহে তোমাৰ আজি ৰা ধৰা দহ পোন্ধৰ বছৰ আগত যেতিয়ােঙে ঘৰ কথা কোৱা হৈছিল তেতিয়া মানে তুমি চাগে নিউজ বা বাতৰিত দেখিছিলে সদায় গড় হত্যা হৈছিল গড়ৰ সৰ্গ কছিল তুমিতো জান নাই গড়ৰ সগ কিমান মূল্য়বান ধৰা যিখন আমি কল বুলি কওঁ তাতে কিমান দামত বেচা হয় গৰবোৰ এনেকুৱা ক্ষেত্ৰত অলপমান মানে এতিয়া সংৰক্ষণৰ ক্ষ্ৰত গুৰুত্ব দিয়া হৈছে নহয় কিন্তু তথাপিও মানে কোনো কোনো দিশত বা কোনো কোনো অংশত এতিয়া ইয়াতে পিছ পৰি যাৰ ফলত আমি গড় হত্যা দেখা পাও সেইটো তোমাৰ নিউজত নোলাই কিন্তু সেইটো হোৱা বুলি মই শু পাইছো মানে মোৰ লগৰ এজন মানে তোমাৰ থাকে তোমাৰ আহকুৱা এ ঠাইত থাকে সিহঁতৰ ওচৰে পাজৰে মানে বহুত ঘৰৰ সংখ্য্া আৰু সিহঁতে ৰাষ্ট্ৰীয় উদ্যান এখনৰ ওচৰে প থাকে তাতে মানে কি হয় তাতে
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
সেই কৰৰ সৰ্গত বাবে তুমি এটা নিৰ্দোষী জন্তুক হত্যা কৰাটো কিন্তু ভাল পাপৰ কাম মোৰ হিচাপত মই যদি ভাবো তুমি কি হবা এই ক্ষেত্ৰত
অ ঠিকে পইচা দিয়া মানে তোমাৰ এই যিটো চোৰাং চিগাৰীট আছে এই চোৰাং চিগাৰীট যে চৰা চ অ চোৰাং চিকাৰী বিলাক যি আছে সেই চোৰাং চিকাৰীবিলাক যেন আমাৰ এই গড়ৰ সৰ্গবোৰ এই সৰ্গপৰ অঁকোৱা হেল্ল'